হেল্ল অ', হেল্ল'
কি কৰিছে? কি কৰিছে কি কৰি আছে?
অ', এই চাউল কেইতামান বাচি আছিলোঁ।
খালে নাই?
ভাত নাই খোৱা।
চাউলৈকে বাচি থাকক ভাত পানী খাব নালাগে।
অ', সেই খাবলৈ মন যোৱা নাই।
কিয় নো?
এনে
অ', কিহেৰে বনালে কিহেৰে বনালে?
খাবলৈ মন যোৱা নাই কি বনাম।
নবনালেও মানে
অ',
ঘৰৰ চাউল নে কিনো, মই এনে বহি আছোঁ। ঘৰৰ চাউল নে কিনো বোলো বাচিবলগীয়া আছে।
অ' দোকান চাউল।
আহ
আপোনালোক দোকানখন নব চাগে খায় নেকি?
উম, দোকানৰ চাউল আমাৰ ইমান ধান নাথাকে বাচিব লগীয়াকে।
পোক চুক নাথাকে নেকি?
কি পোকখিনি ভালকে পিতলৰ পিতলৰ খৰাহিত। ধু নে ধুনীয়াকে ধুই দিলেই গুচি যায় দেখোন।
পোকবোৰ ধুলে গুচি যাব নেকি ধুলে দেখোন চেপেটাই লাগি যাব।
উম, ধুলে ওপৰলে উঠিয়ে আহে ভালকে ঘহিলে দিলে।
অ' পিতল খৰাহি নাই যে।
উম।
হেল্ল'
হয়।
কি কৰি আছে ভাত খালে নে?
খালো কেতিয়াবাতে আকৌ এবাৰ খাব পৰা হ'লো।
আহ' লোকে বনাই বনাই দিলে খাবলে মন যায়।
অ' লোকে বনাই মেলি দিবলৈ আকৌ আপোনালোকৰ আকৌ লুকিয়টো নাই নহয় নিজেহে আছে।
সেইটোয়ে কৈছো লোকে বনাই মেলি দিলে কেতিয়াবা খাবলৈ মন নগ'লেও যায় কেতিয়াবা মন। নাযায় আৰু কেতিয়াবা। ক'ৰবাত ফুৰিবলৈ গৈছিলে আহিলে?
ফুৰিবলৈ যোৱা নাছিলো, কামতে গৈছিলো।
কি কামত গৈছিলেনো?
মানুহ এজনী আনিবলৈ গৈছিলো।
অ' ৰেপিড, চেপিদো মাৰিছে নেকি?
ৰেপিড নাই মৰা। আমি পইচাৰ কাৰণেহে চৱ কওঁ। কৰোঁ বুলি ভাবিছে নেকি?
অ' না কামত বুলি ক'লে যে, সেইকাৰণে কলো ৰেপিড, চেপিদ আনিব গৈছিল নেকি।
উম, বতৰ কেনেকুৱা?
বতৰ গোমা, কিন্তু গৰম এটা উঠি আছে আৰু।
অ'। আমাৰ ইয়াত বৰষুণ দি আছে, আমাৰ ইয়াত বৰষুণ দিছে।
চৰ্চৰাই আছে একদম।
অ' বৰষুণ দিছে।
নহয় কিবা ঝাৰু চাৰু মৰান টাইপৰ তেনেকা। চোৰক, চাৰাক কৰিছে।
কি কয় এইটো? হম।
ভাত কিহে বনালে নে বনোৱাই নাই।
মন যোৱা নাই। আহিবনে ভাতকেইটা বনাই দিবহি।
দিব ব জানো?
আহে যদি এ আহক ভাতকেইটা বনাই থৈ যাবহি।
বনাই থৈ যাবহি।
অ' ত লগতে খাইও যাব।
ৱাও, ৱাও, ৱাও।
কি ৱাও, ৱাও, ৱাও।
ৱাও। কিবা কৰি আছা নেকি?
চাউল বাচি আছো বুলি কৈছিলো যে। কিবা, ডিষ্টাৰ্ব হৈছে নেকি?
ডিষ্ট্ৰাব নাই হোৱা বাৰু।
অ' মানে।
মুখখন ৰকেট চলা দি চলা নাই অকমান লে লাহে লাহে গৈছে।
ক'তনো আমাৰ ৰকেট চলা দি চলে।
হম।
সিমান খিনি তেনে নিদিলে ওপৰজনে ৰকেট চলা দি চলিবলৈ।
অ' অ' অ'।
অকমান জিবাখন চুটি কৰি থয়দিলে আকৌ।
হা। অ' অ' চাহ, চাহ, চাহ কিহে খালে চাহ?
ৰুটি খালো।
অ'। আপোনি, ৰ মাহঁতে বহি আছে কথা পাতি আছে। ভাইটি, ভাইটি, এতিয়া আৰু দাদা কেইজনমান আহিছিলে। আৰু বৌ ব এজনী আহিছিলে আম খালে।
অহ।
আম খাই মেলি যাবলৈ ওলাইছে।
অ'। আমাৰ আমালৈ নাই নেকি?
আপোনালোক আহিলেহে পাব, নাহিলে ক'ত আম পাব, ইমান দূৰণিত গৈ আম দিমগে নিকি।
মাতিলেহে যাম, এতিয়া দাদা কেইজনক ভাইটি কেইজনাক মাতিছ।
সিহঁতে নিজে আহিম বুলি কৈছে আম খাবলৈ।
অহ'
হম।
আমাক আকৌ খুৱাম আমাক খাম বুলি ক'লে খোৱাব জানো।
কেলে নোখোৱাম আক
অ'
কিয় নোখোৱাম।
মা হঁতে কি কৰিছে?
মাহতে আলহী লগত কথা পাতি আছে।
মাহতে বুলি ক'লে ঘৰৰ সকলো পৰে।
তাকে সকলোৱে আছে।
চবেই আম খাইছেনে দেউতা।
দেউতা চোফা খনতে পৰি আছে এনে।
অ' বাৰ ভিন্দু।
বাহ ভিন্দু যাবলৈ ওলাই আছে।
অ' কিহত যাব।
মই স্কুটি থয় আহিমগৈ এই খন।
গোটেই গাল স্কুটিতে যাবনে?
দুবাৰ অহা যোৱা কৰিব লাগিব আকৌ।
ত, টমটম সেই পঠাই নিদিয় কিয় নো দুবা দুবা যোৱাতকৈ।
তম তম পালেতোন পঠাই দিব পাৰিম, নাপালে।
তম তাম নচল হেফালে।
কেতিয়াবা কাটছতে চলে এনেটাইম এনি টাইম অহা যোৱা কৰি নাথাকে নহয়।
কি তম টমটম টমটম কম আছে নেকি।
অ' এইফালে টমটম কম আছে অ'।
সঁচা নে মিছা?
সঁচা।
ববাক টমটম এখনকে লৈ দিওঁ নেকি?
কোনে?
মই।
অ' হয়নি, অ'।
এ, টমটম কম আছে নেকি, সচাই সুধিছোঁ?
সঁচাকেই কৈছোঁ, দাচগাঁও ফালে আছে দুখন।
অ'।
দাদা এজনে লৈছে মাত্ৰ এখন। আমাৰ দা নহয় পিছখন গাঁৱত। দেগন্দ ৰায় দেগন্দ ৰায়। সেই স্কুলে লৈছিলি হা নানীয়ে কয়।
কোন দিগন্ত?
উ, মেইল যে আছে প্ৰশান্ত ককায়েক দিগন্ত।
অ'।
আৰু দাচগাঁৱত আছে এখন দুখন তিনিখন আছে। এখন নচলাই দুখন চলাই। উ
সঁচাকে টম আ-আফালে হন ঘৰে ঘৰে টমটম বুলি ক'ব পাৰি।
আমাৰ এইফালে নাই ইমান। যিকেইখন আছে সেইকেইখনো দুখন দুখনে স্কুলীয়া ল'ৰা ছোৱালীহে অনা নিয়া কৰে।
তে চলিব দেখোন টমটম। অ' ইষ্টেচন চিষ্টে যাব পাৰিব দেখোন টমটম।
উম।
টমটমখন লৈ তাতে বহি দিওঁ নেকি?
বহি দিয়কহি।
অ' উপায় নাই, ষ্টেশচনৰ পৰা যোৱা অ' আকৌ তাৰ আকৌ হেৰি নহয় ইমান তিয়কত নানামে নহয়, ওচৰৰ নিছিয়া নামে।
উম। আপুনি হামন্তিত ৰখিব আকৌ।
উ?
আপুনি হামতিত ৰখিব আকৌ।
হামতিত দেৰ টমটম।
উম। আমাৰ ইয়াত সঁচাকেই ইমানকে নাই টমটম।
মাথাটা মাৰি কৰি দেখোন, টমটম আপোনাকে লৈ দিম নেকি?
অ' মই, মই চলাম নেকি? চলাব জানো মই, মোৰ আপত্তি নাই। একো ডাঙৰ কথা এক কো ডাঙৰ কথা নহয়, মই সেইটো জানো ডাঙৰ কথা নহয় বুলি।
অ' তেতিয়াহ'লে তেতিয়াহ'লে? মাৰ সতে ডিছকাচন কৰ, মাৰ সতে ডিছকাচন কৰক।
হয়নি?
অ' বেয়া হয়, নহয়।
অ' ল'ব পাৰি বাৰু।
বাকী আপোনাৰ খবৰখাতি ভালনে?
ভাল ভাল অ'।
অ' ঘৰত সকলোৰে ভাল?
ভাল ভাল অ'।
অ' ভাইটিটোৰ পঢ়া শুনা কেনেকুৱা চলিছে?
মই নাজানো। মইনো কেনেকে কম এতিয়া? মই কেনেকে জানিম বাৰু। এতিয়া লোকে পঢ়িছে মন যদি, যদি বহুত দেৰি যেনিবা মই পঢ়ি থকা দেখিছোৱে কিন্তু মনত যদি নৰৈছে, সেইটো ভাল। চছে বুলিিতো মইতো ক'ব নোৱাৰো
অ', এতিয়া আপোনাৰ দৃষ্টিতনো আপোনাৰ। নো কেনেকে পঢ়াটো ভাল পোৱা হয়।
মোৰ দৃষ্টিত যদি, মোৰ মোৰ দৃষ্টিত পঢ়িছেন নাই বা ভালকে পঢ়িছেনে নাই। নাই, সেইটো মই ক'ব নোৱাৰো মানে, যিজনে পঢ়িছে সেইটোহে সেইজনেহে ক'ব পাৰিব।
আচ্ছা নহয়, আপুনিতো এনেই আগফাল পিছফাল যাওঁতে বা দেখিছে নহয় ল'ৰাটোৱে পঢ়িছে নাই। গম নোপোৱানে কি কৰিছে? কি নকৰিছে?
উম্, ভাল পঢ়িছে, ভাল পঢ়িছে নে বেয়া পঢ়িছে, সেইটো কব নোৱাৰিম কিন্তু। পঢ়িছে নে নাই পঢ়া, সেইটো ক'ব পাৰিম।
সেইটোয়ে কইছো, পঢ়িছে নে নপঢ়িছে।
নপঢ়িছে।
অ' গাইড কৰিব পৰা নাই চাগে, ঘৰৰ মানুহখিনিয়ে।
ওহু্, সিমানখিনি ব্যক্তি। ব্যক্তিগত কথালে নাযাওঁগৈ আৰু মই এতিয়া।
অ'। আমি মানে বাহিৰা মানুহ যে ন, সেইটো কাৰণে।
নহয়, য'ত ত'ত যি টি কথা। ক'ব মন নাযায় যে, সেইটো কথা।
অ' বা হতৰ ট্ৰেইন কেতিয়া। তাত আছে।
জানো কেইটাত আছে, নাজানো মই।
অ' সোধা নাই।
নাই সোধা।
অ', জাৰ্ণিটো কেইটাত ষ্টাৰ্ট কৰিব। আপোনা আপোনাৰ স্কু। কুটী জাৰ্নীটো কেইটাত ষ্টাৰ্ট হ'ব।
নাজানো।
উম্। কাপোৰ কেইটা ধুলো, বৰষুণে আহিলে, মেলিবই পৰা নাই তিঙটে ভৰাই থৈ দিছো।
অ', ৰুমতে দীঘলকে দোল এডাল বান্ধি ল আকৌ। মে ত দে অ'।
কোনে মোবাইল চাই আছে।
উম্, বা ল'ৰাটো।
অ', বা ল'ৰাটো ভালনে?
ভালনে মানে, কি ভালনে বুলি সুধিছে? কি ভালনে বুলি সুধিছে।
ভালনে বা ল'ৰাটো।
ভাল ভাল।
মোক কি বুলি ভাবিলে।
নহয়, ভাল নে বুলি সুধিছে, মই বুজিয়ে পোৱা নাই কথাটো, কিনো ভালনে বুলি কৈছে। ঠিক আছে হ'ব দিয়ক, আপোনাৰ বায়ে ফোন কৰিম বুলি কৈছিলে, আহ্।
আহ্ এই।
কি কৈছে? হেল্ল'।
অ' হ'ব দিয়ক বোলো। অ'।